হেল্ল', অ সিন্ধু কি খবৰ? কি খবৰ? ঠিকে আছে দে, কি কৰি আছে? কি কৰি আছা পিছে?
নাই দে ভাই মই এনেই আছিলো, তোক মই এনেই খবৰ লব ফোন কৰিলো আৰু পিছে আজি, তাকে মই তোক খবৰ ল'ব ফোন কৰিলো আজি।
অহ, কত আছা পিছে আজি কালি?
বাৰু, মোৰ চাউনডটো পাইছ নে ভালকে তই?
চাউনটো আহি আছে চাউনটো আহি আছে, ভালকে আহি আছে,
আহি আছে ন, বাকী খবৰ পাতি চব ঠিকে আছে ন?
ঠিকে চলি আছে আৰু, কত ফুৰিবা, এ মজা আছিল বে, হেৰি ঝাৰণাটোৰ পৰা এনেকা অ, তাকেই তো সেইদিনাখন, মোৰ ছাগে ভৰিখন ফচি গৈছিল গম পাইছা নে?
এই, কি বুলি কয়। অ, সেই কি বুলি কয় শুনা এই তত। মজা লাগে কিন্তু এ যেনেকে। যেনেকা পাহাৰীয়া জেগাত যায় কেনে নিজৰ চজ থাক তাতে যায় কিনে ভাল লাগে কিন্তু ন।
ভাল লাগে, ভাল লাগে এইফালে মানে নেচাৰেল সেইখিনি পায় ন আৰু এইফালে পানীত। গৰমত নে বহুত হেৰি শান্তি লাগে।
তাকেতো এক যিহে গৰম তেহে। আমি এটা কাম কৰো বগ মাটিৰ যে গ্ৰা। বগ মাটি, তাতেও জোগাতটো কি ধুনীয়াৰে বহুত বেছি। বেছি ধুনীয়া হয় হা। তাতে একদিন যায় মাথা মাৰিম দে নাই কি ক?
অ, চব লগৰ বিলাকে মিলি এটা প্লেন কৰিব পাৰিছে ন।
কৰিব পাৰি তাতে যা মজাকে তাৰপাছত।
জাম অ, মাংস চাংস লৈ যাম আৰু মাংস চাংস লৈ যাম। পুৰা নেকি?
মাংস চাংস লৈ যাওঁ মজাকে, তাৰপিছত এনেকা প্লেনিং এটা কৰো কৰিব লাগে বগা মাটি বেছি দূৰ নহয় একশ কিলোমিটাৰ মান হ'ব আৰু। উম।
এ, একো নহৈ আমি কেইজনমান। সেইফালে যাম আৰু গুচি আহিম আৰু সন্ধিয়া মানে গুচি আহিম নেকি, অলপমান দশটামান বজাত যাম। সন্ধিয়া চাৰিটামানতকৈ। গুচি আহিম নেকি?
তাকে দহটা মানত গলে নহ'ব কাৰণ আমি আঠটা মান বজাত যাব লাগিব। আঠ তাত গেলে ন দহ এঘাৰ তাত যাব এতি ত এঘাৰ। কামানত যাম এঘাৰটাত গেলে দুই তিনি ঘণ্টা থাক। মজা কে তাৰপাছত। ৰিটাৰ্ণ আহিলোঁ সাতটাত আহিযাম ঘৰত মজাকৈ।
ডিচেঞ্চৰ হিচাপতো এই, আঠটা মানত গ'লে সন্ধিয়াকে অ সমানখিনি সময় মিলি যাব মানে আমাৰ ন। বেছি জলদিয়ও নহল, বেছি সোনকালেও নহল স সেনেকে এ ইমান খিনি সময়তে হলে আমাৰ হৈ য। যাব কিন্তু গুৱাহাটীত যাম পুৰা ধুনীয়াকে বহুত কেইটামান লগৰ লাগিলে ভাল আছিলে ছয় সাতটা মান লগৰ যদি থাক।
এয়া হ'ব হ'ব লগৰ লগৰ আছে।
তুমি মিলাবা খালী নেকি অ এনেকে মিলালে হ'ল খালি। গৈছেনে।
সেনেকা এইটো ভাল ভালকে মিলাই কেনি, যাব লাগিব ৰ বুজি পাইছা এইটো মাথা মাৰিব লাগিব ৰ।
ওম মাথা নাই দে ইমান পঢ়াই নাই। সময় নাই সেইকাৰণে পঢ়া নাই।
কলেজ চলেজ যাই আছা নে নাই পিছে।
কলেজ এ গৈছিলোঁ হেৰি এইটো সপ্তাহত তিনদিন মান ধৰি যোৱাই নাই ৰবা।
অ এক্সাম চেক্সাম কেতিয়া আহি আছে তহঁতৰ।
একজাম এতিয়া নাই ত মানে। হেৰী আছে নেক্সট্ সপ্তাহত হোৱা বুলি কৈছে। নটিচ ওলাইছে ন এতিয়া কিবা ফাইনেল হেৰি ওলোৱা নাই ৰুটিনখন ওলোৱা নাই আৰু। চেচনেল হে হ'ব কিন্তু এতিয়া লৈকে ওলোৱা নাই। বাকী তুমি ক'ত আছা এতিয়া বৰ্তমান। ক'ত আছা বাঘৰ বাৰীতে আছা ন। মইতো এইয়াত। এই আছোঁ হেৰি গনেশগুৰিৰে পিছৰ চাইডে যে। মানে এটা যে হেৰি এ কি কয় হেংৰা বাৰী যে আছে। হেংৰাবাৰী চাইডে আছোঁ আৰু।
নেকি হেংৰাবাৰীত বাকি ভাত চাত খালি নে নাই পিছে।
নাই নাই ঘৰত বনাই আছে ৰবা।
কি খালি পিছে তই।
এতিয়া এঠাইলে আহিছিলোঁ মই এ হেৰি ফেঞ্চি বজাৰ চাইডে আছিলোঁ। এয়া ঘৰত যাই পেলায় ভাত খাব লাগিব আৰু ভাত চাত খাই শুই থাকিম। আৰু বহুত হেৰি লাগিছে মানে বহুত এ মানে দেহাতটো মানে বহুত হেৰি আহিছে মানে আজি মানে গা। তাত লোনৰ মানে নিজৰা চিজৰাতে ভাগৰ লাগি আছে মানে ডাইৰেক্ট ভাত চাত খাই শুই দিম আৰু।
অ হয় আজি কিন্ত মজা। জয় দিন ন আজি ন আজি কিন্তু ভাল লাগিছে বহুত ভাল লাগিছে আজি মানে।
আ আৰু কিমান ভাল লাগিছে। তাৰপিছত আমি যে এই সিবাৰ যে বহুত দেৰি মূৰত গৈছোঁ ন এইটো বছৰতে গৈছিলোঁ আমি মনত পৰিছে নে। হে লাষ্ট গৈছিলোঁ আমি সেই তেতিয়া। সেইখিনি জেগাতে গৈছিলোঁ কিন্তু। এতিয়া আমি বহুত দিনৰ পিছত আৰু তাৰপৰা গৰমত গৈছোঁ ন বেছি ভাল দিছে বুজি পাইছা নে। কিন্তু আজি এটা কথা হ'ল যে মই যে ইফালে ওপৰত যে যাই আছিলোঁ হা তোমালোকে যে পিছে পিছে স্কুটি যদি। সি আছিলে আৰু ৰাস্তাটো ইমান বেয়া আছিল ন এ। বশিষ্ট চাইডত এ ইমান বেয়া আছিল যে, মই ভাবিলোঁ আজি তহঁতৰ গাড়ীখন যাবই নেকি, এইফালে চব স্কুটি ঠাং ঠাং মাৰি আছে তোৰ।
তাকে এইয়া আমাৰ ফালে স্কুটি না স্কুটিৰে এইগিলা। ফিডিং কৰা বস্তু নহয়। এই মজা বাইক চাই হ'লে। তেতিয়া মজা আৰু স্কুটিৰে, সেই পাহাৰৰ ওপৰত উঠাই দিছোঁ আমি ধেমালি নেকি?
গম পাইছোঁ গম পাইছোঁ ওম।
পাই। কি কিবা কাম চাম কৰি আছা নেকি পিছে,
ন এই এটা আছে মই ট্ৰাসপৰ্টতে আহিছিলো এতিয়া তাতে আহি পেলাই এতিয়া সুধিছো আৰু এতিয়া সুধি আজি অকমান টাইম থাকিব লাগিব বুলি কলে সেইকাৰণে থাকি পেলাই আৰু এতিয়া যাম আৰু এনে লগৰ লৰাটো কৰি আছে। এই ছাব্বিশ তাৰিখলৈকে মোক কিবা এটা দিব বুলি কৈছে, কিবা কৰে এতিয়া দিয়ে বা ইমান দে আৰু তুমিতো এইটোমাৰাহলে লাছ ন তোমাৰ। তুমি যে জমেটো।
হয় হয় এতিয়াতো কাম কৰি আছো কাম চাম ঠিক ঠাক চলি আছে বাৰু বাকি চাওঁ ফিউচাৰত কি কাম কৰিব পাৰো তাকে দেখা। আৰু তোৰ পিছে সেই তোৰ পিছে পাহাৰ চাহাৰ বেছি ভাল লাগে ন নদী সদি। যদি বেছি ভাল লাগে নে? হম।
হম।
ত তোৰ পিছে পাহাৰচ চাহাৰ- পাহাৰ চাহাৰ ভাল লাগে নে নে? নদী চদী ভাল লাগে?
আৰু মোক সি ভালে ভাবিছিলিা পাহাৰো ভাল লাগে নদীলাগ কিন্তু কেনেুৱা জাগ ভালে ভাবিা যত মানে অকল নদী থাকে সেনেকুৱা ভাল নালাগে বা নদীও যদি সুধা থাকে ন গৰমতটো অলপমান লাগে কিন্তু পাহাৰ নদী, নিজৰা টাইপৰ থাকে না সেইটো, সেইটো ব্স্ত বেছি ভাল লাগে নিজৰাটো লাগে,
অঁ।
উম! নিজৰ নিজৰাতে ঠাণ্ডা পানী, টো হেৰি উপঙী আহে বা,
আৰু নিজৰৰ পানী চানী বহুত চাফা ধুনীয়া পানীখিনি নিজৰ পানীখিনি চাফা হৈ থাকে। তাকে সেইটো নিজৰ চিজৰ হওক গছ। গুচুৰি তাৰে ভিতৰত পুৰা একদম খানা চানা খাই কি মজা লাগে একদম মানে- লাইফটো ইমান মানুহ টেনচন -প্ৰেচাৰ- এইবিলাক খানা চানা খাই দিলে ভাল লাগে এটা ইঞ্জয়মেন্ত হয় এটা ভাল লাগে।
এনজয়মেন্টটো লাগেই কিন্তু দে, এ', ন', এ', মানে ধৰি লওঁ এ', গোটেই ধৰি লওঁ গোটেই সপ্তাহত এদিন যদি নালাগে ধৰি লওঁ একমাহৰ মূৰত এদিন কৰিব পাৰি আৰু নেকি?
হয় -হয় এইটো হয়', বাৰু চা', সদায়তো যোৱা পচিবল নহয় এইবিলাক বস্তু চুপ মাহৰ মূৰত এবাৰ দুবাৰ প্লেনিং কৰিব পাৰি, এনেকা পাহাৰ পৰ্বত হওঁক, নদী হওক, ধুনীয়া জোগা হক, প্লেচ হওঁক, এনেকুৱা জেগাত মানে এইলাক -এইগিলা জাগাত মানে কি', এই মজা কে ', যাব পাৰি আৰু একদম, ভাল লাগে যায়কিনি পুৰা একদম, অ', এনেখন।
সঁচা কথা আৰু যায় উম, সচা কথা হৈছে আৰু এ বহুত কেইটা মানুহ মানুহ যাই পেলাই ট্ৰেভেল কৰি য এটা কিবা এটা। বেলেগ ষ্টুডেণ্ট চাগে নু আগতে আমি গৈছিলো কিন্তু দেই বহুত গৈছিলো।
উম।
অই আমি ক হেৰি কলেজ যে আমি ফাৰ্ষ্ট ইয়াৰত যেতিয়া আছিলো তেতিয়া মনত আছে নাই আমি বেলেগ মনমোৱা যে কাপোৰ চাপোৰ পিন্ধিছিলো যে, মই যে, হেল্ল' হেল্ল' হেল্ল' হেল্ল'